শুনিছ
নাই তোৰ মাততো সৰুকে আহিছে, একদম হেল্ল'।
হেল্ল' হেল্ল'
হা, হা, শুনিছো, শুনিছো, তই শুনিছ। অ' ক্লিয়াৰ শুনিছ ন।
অ' শুনিছো, শুনিছো।
অ' অ' কি কৰিছ?
আছো ৰৈ এনে তই
আছো এনে এই কিবা নতুন কিবা আজিকালি বোলে কেক ওলাইছে, সেয়া চাই আছিলো।
অ' কিহৰ ওপৰতনো।
এই মহিলাৰ সুৰক্ষাৰ ওপৰত।
অ' এই আজিকালি কবই নালাগে, মহিলাৰ সুৰক্ষাতো একদম মানে বহুত বহুত ডেঞ্জাৰে হৈ গৈছে।
তাকে আজিকালি মানে।
মহিলাসকলৰ এতিয়া বিভিন্ন ধৰণৰে মানে এতিয়া হিংসা বা নিৰ্যাতন এইবোৰ ধৰ্ষকা ধৰ্ষণৰ এইবোৰতো বহুত কিবাকিবি কিবা কিবি হৈয়ে থাকে।
তাকে আৰু কিবা মানে মানুহবোৰে আৰু ভয় ভিদতো নাই কৰাৰ আগতে যে কিবা হৈ যাব, জেল হৈ যাব, কিবা হৈ যাব, সেইবোৰ ভয় ভীত নাই আৰু
নাই, নাই, একদমেই নাই।
আচলমতে, এখন সমাজত যদি মানে উন্নত হ'ব লাগে মহিলাৰ সুৰক্ষাতটো আচল আচলমতে, মহিলাসকল ভয়মুক্ত হৈ আৰু সন্মান সন্মান ভাৱে। থাকিব পাৰিব লাগে, যেনেকে মানে মোৰ মতেদি মহিলাসকলক আচলমতে সন্মান কৰিব জানিব লাগে। তেওঁলোকে যাতে নিজৰ মানে জীৱন যাপন জীৱনটো তেখেতসকলে শিক্ষা কৰ্ম সংস্থান বা সামাজিক যিকোনো কামত যাতে অংশগ্ৰহণ কৰিব পাৰে আচলতে ইমানন খিনি হব লাগে তেতিয়াহে আচল মতে মহিলাৰ সুৰক্ষা বুলি কব পৰা যাব
উম হম কিন্তু সেনেকুৱা যে আজিকালি নাইে আজিকালি ইমান কি নিউজটো খুব তুলিলে কিবা নহয় কিবা এটা হৈছে কবা বোলে কোনোবা বোৱাৰ মানে ইয়াতে নহয় বাৰু কিন্তু ভাৰতৰ ভিতৰতে হৈ আছে ক'বাত ঠাইত বোলে বোৱাৰীক বোলে জ্বলাই দিলে অ' এয়া নিদিয়াৰ কাৰণে, ডাউৰি নিদিয়াৰ কাৰণে। আকৌ ক'ৰবাত বোলে ছোৱালী এজনীক বোলে। অ' কি কয় মোৰলেচত কৰি দিলে কৰবা পি জি বা ক'ৰবাত। বিভিন্ন ধৰণত কি কি শুনা পোৱা যায়। আৰু মানুহবোৰ এতিয়া মানে এনেকুৱা হৈ গৈছে এ শুনি আছো খবৰটো শুনি আছো। কৰিলে থাকক এনেকুৱা টাইপ হৈ গৈছে, মানে এতিয়া তাৰে বিনিময়ত কোনোবা যদি ল'ৰাৰ লগত কিবা হৈ যায় তেতিয়া সেইটো বহুত ডাঙৰ কথা শুনি যাব কিন্তু ছোৱালী মানুহৰ লগত হোৱাতটো এ হৈ আছে হৈ থাকক এনেকুৱা ঘটনা হৈ গৈছে আজিকালি
সেইটয়ে আচলতে কি মহিলাসকলক তই ক'ব গ'লে তই য ক'লি মানে মহিলা বুলি নহয় দেই আজিকালি সৰু ল'ৰা ছোৱালী বিলাককো মানুহ বিলাকে যেনেকে চাই মানে কিছুমানে তাৰ তাৰ কাৰণে বয়সস্থ মানুহে কিছুমানে কয় আজিকালি মানে ভালকে কাপোৰ বিলাক নিপিন্ধে কাপোৰ বি ওলাই ওলাই মানে সেই সেইটো আচল মতে নহয় যদি সেইটো হল হয় তেতিয়াাহ'লে ঠিক আছে সৰু ল'ৰা ছোৱালী বা আজিকালি নিউ জেনেৰেচনৰ ছোৱালী বিলাকে অলপ ষ্টাইলত যায় বা শৰ্ট কাপোৰলাক পিন্ধে কিন্তু তাৰ উপৰি যিবিলাকে যিবিলাক মহিলাই মেখেলা চাদৰ পিন্ধি যায় শাৰী পিন্ধি যায় চুৰিদাৰ পিন্ধি যায় সেইবিলাকৰ কি ভুল
সেইবিলাকেতো গোটেই নিজৰ বডি টো থাকিয়ে যায় তথাপ পি মানুহৰ তাতেই ধৰ্ষণ হয় আকৌ তাতেই ৰেপ কৰে
তাকে ত সেইটো মানে এইটো বস্তুটো যে তই যে কলি কাপোৰৰ কাৰণে এইটোতো মোৰ হিচাপো এইটো মানে একদম চহতে ভুল কথা হয় আৰু এইটো মানে এটা এ ঢ ঢাকি লোৱা কথা যে মানে বকিো ঢাকাব খোজে কি অ আমাৰ ওপৰত মানুহখিনি মানে মতা মানুহখিনি বা মানুহখিনিৰ ওপৰত ব্লেমটো নি দি যে সিতৰ অ দেখাৰ সেয়া খব ভুল হয় বা সিহতে বেয়াকে খায় খাউনি একো বেয়া বুলি যে কয় ততৰ হয় বুলি সেইটো নিদিও যাতে সিহঁতে উল্টা আমাকে দুখটো দি দিয়ে যে তোমালোকে কাপোৰ ভাল কেে নিপিধা আনকি তেনেকে কব গলে এই মেখেলা চাদৰ পিন্ধা যোনটো আমি বাচ্ছাৰ কথাটো ক'লো ঠিক আছে এ মানুহে মেখেলা চাদৰ পিন্ধে সেইটো আন এটা কথা হ'ল বাট আচ্া এই তিনি চাৰি মহহিয়া বাচ্া সিহঁতে কি বেয়া কাপোৰ পিন্ধিলেো
সেইটোোৱি হত
সেইনে সময়ত
জন্মৰ পিছতনো সিহঁতে কি জানে ক'ব গ'লে গোটেই পৃথিৱীখন একো দেখাই নাই ক'ব গ'লে সিহঁতে নাক বাহিৰ খ দি না কিবা জানে মা বুলি কবও নিশিকে সেইবিলাকৰ কি ভুল
তাকে আৰু মা
মানুহ বিলাকৰ নিজ নিজৰ আচলতে সেইটো একদম মানসিক এটা ধাৰণা যে এই ছোৱালী বিলাকে ভালকে কাপোৰ নিপিন্ধে যদি নিজৰ ঘৰৰ মানুহজনী বা নিজৰ ঘৰৰ মা মাক বা ভনীয়েক যদি সিহঁতে ভাল চকুৰে চাব পাৰে বাহিৰা মানুহক কিয় চাব নোৱাৰে বাহিৰৰ ছোৱালী বিলাক বা বাহিৰৰ সৰু মহিলা বিলাক সৰু ল'ৰা ছোৱালী বিলাকোতো কাৰোবাৰ বায়েক হয়। কাৰোবাৰ ঘৈণীয়েক হয় কাৰোবাৰ মাক হয়।
তাকে কিন্তু সেইখিনি সিহঁতে মানে সিহঁতক ক'লে সিহঁতে ক'ব এ আমি কৰো বাট আনফালে সিহতে বেয়া নজৰেৰে চাবয়ে মানে এনেকুৱা টাইপ ধৰি লোৱা। আৰু মই মানিছো চব চব সমাজত চ গোটেইখিনি মানুহে সেনেকুৱা নহয় জানো মইতো মানিছো কিন্তু কথাটো হয় যে প্ৰায় খিনি সেনেকুৱা হয়
উম
আৰু সেইটোৰ বাবে আমি আমি সুৰক্ষিত সেয়া ফিল নকৰো আৰু সেই মানে আমি কিবা এটা কৰিব খুজিলেও দছ দছ বাৰ আমি ভাবিব লাগে কি এইটো ঠিক হ'ব নে ভুল হ'ব মানুহে কি ক'ব বা কিবা বাট আনফালে বেলেগ মানে মতা মানুহবোৰে যদি কৰে সেইটো ঠিকেই হয়।
উম, আৰু এতিয়াতো ডেকা ল'ৰা বিলাকতকে বয়সস্থ মানুহ বিলাক কৰ বেছি হৈছে। তেওঁক ক কৰ'বাত গ'লে গাড়ী এখনত বা ঠেলা হেচাতে যেনেকে চান্স ল'ব বিচাৰে। কৰ হাত কত কেনে বডিটোত হাত দিব সেইকাৰণে কিছুমান বহুত আজিকালি মানে মহিলাসকল বা ছোৱালীসকল পূজা চাব বা বিহু চাব যাব সাহসো নকৰে এইবোৰৰ কাৰণে।
তাকে সেইটোয়ে এই বাছ-বাছ চবত বেছি বাছবোৰত হয়, যে বেছি ভিৰ থাকে কা বাছ থাকিলে অ'ত চুই দিলে ত'ত চুই দিলে আৰু ছোৱালী বোৰে আৰু সেইবোৰ সৰু সৰু ছোৱালীয়ে কলেজ যোৱা ছোৱালী হ'ব পাৰে স্কুল যোৱা ছোৱালী হ'ব পাৰে সিহঁতেটো মাতো দিব নোৱাৰে ভয় খাই যায় কি কি হ'ল।
আচলতে সেইটো কাৰণে মানে যদিও কয় যে ছোৱালী বিলাক বচাব লাগে ছোৱালী বিলাক পঢ়াব লাগে কিন্তু তো সেই হিচাপত কোৱা হিচাপত উন্নত আমাৰ দেশখন হোৱা নাই এতিয়াও।
তাকে নাই হোৱা আৰু মানুহবোৰে এতিয়া আনি আছে মানুহোৰে কয় কি নাই নাই মান আ ছোৱালী মানুহে আগবাঢ়ি আহি আছে কিবা হৈ আছে কিন্তু দেশখনৰ উন্নতি তেতিয়াই হ'ব। যেতিয়া ভাল আমি চবে মিলি জুলি থাকিব পাৰিম আৰু ভালকে গোটেই খিনি হ'ব পাৰিব এতিয়া কামৰ ক্ষেত্ৰতো অফিচ বোৰত কেতিয়াবা এনেকুৱা হয় ল'ৰা মানুহে একোটোকে প্ৰমচন টো পাই যাই ছোৱালী মানুহে পাৰ্মোচন পাবলৈ কিবা অ' মানে বেয়া কাম এটা মানে বছে ক'ব কি তুমি মূলত কিবা কৰিব লাগিব হেন তেন কিন্তু বেয়া কথা হয়।
হয়, সেইটোতো বহুত আছে আজিকালি। তেলি মানে অকল অফিচ বুলি নহয় আজি কালি ডান্সৰ ক্ষেত্ৰতো ত' সেইটো হৈ গৈছে বা খেলৰ ক্ষেত্ৰতো সেইটো বস্তু আছেই। হয়তো পইচা দিব লাগে নহলে বা নিজৰ বডিটো দিব লাগে।
তাকে আৰু সেইটো ইমান ভুল হৈছে বিকজ সেনেকুৱা কৰিব নালাগে আচলতে আৰু মানুহবোৰে তাৰে বিনিময়ত সেইটো এটা অ' ক্ৰেমিনেল অফেন্স হয় ক'ব গ'লে। কিন্তু মানুহবোৰৰ সেই ভয়তোৱে নাই কিন্তু মানুহবোৰে এনেকে ভাবে এই দুই তিনি বছৰহে কটাব লাগিব, পোন্ধৰ বছৰহে কটাব লাগিব, তাৰ পিছত তো ওলাইয়ে আহিম।
উম, তাৰ পিছততো আৰু নকৰাকে নাথাকে আকৌ সেইটো ভুলে কৰে।
অ' কৰে, নিশ্চয় কৰে।
ক'ব গ'লে আৰু আচল মতে আগতে যেনেকে গুৰু আৰু শিষ্যৰ মাজত আছিলে আজি কালি টো সেইটোও নাই গুৰু শিষ্য বুলি কলে এক্সট্ৰা ক্লাছ বুলি কৈ ৰাফাই তাঙে মানে ছোৱালী বিলাকক বহুত মানে টৰ্চাৰ কৰে।
থাকে আৰু সেইটো ইমান বস্তুটো বেয়া বিকজ গুৰু হিচাপে ইমানখিনি সন্মান দিয়া যায় স্কুলত কিবা কয় যদি স্কুলত কিবা হয় তেতিয়া মাহঁতে, দেউতাহঁতে সিহঁতে নামানিব পাৰে কিন্তু গমো আমি ন। সম্মান দিওঁ
সেইটোৱে
মানে আজিকালিতো বহুত আজিকালিতো বহুত সেইটো
এনে খুখি লাগে সি কেনেকে বস্তুতো শুধৰণি কৰাব পাৰি বা সেয়া কৰিব
সেইটোৱে আচলমতে, সেইটো আচলমতে মানসিক ধাৰণাতটো আচলমতে মানুহ বিলাকৰ ঠিক কৰিলেহে যাতে তেতিয়াহে আচলতে মহিলাসকল সুৰক্ষা সুৰক্ষা হ'ব, নিজৰ জীৱনটো এটা মানে নিজ জে সন্মান ভাৱে, শিক্ষাৰে, কৰ্ম সংস্থাৰে আগবাঢ়ি যাব। পাৰিব, তেতিয়াহে আচলমতে মহিলা সুৰক্ষা হ'ব।
উম, এ তই, তই কি ভাব কি কি কৰিলে এইটো বস্তু হ'ব পাৰে মানে সুৰক্ষাটো হ'ব পাৰে। হোৱাই
আচলমতে মই মানে মহিলাৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাটো বহুত আছে, মহিলাসকলে সমাজ বা পৰিয়ালত উন্নত ভাৱে যাতে বহুতে গুৰুত্বপূৰ্ণ ভূমিকা বিলাক পালন কৰিব পাৰে বা এইফালে শিক্ষা, স্বাস্থ্য, কৰ্মক্ষেত্ৰ ৰ সমস্যা যিবোৰ থাকে সেইবিলাক যাতে সমান সুযোগ বা লাভ কৰিব পাৰে। যেনেকে ক'ৰবাত চাকৰি এটা কৰিব গ'লে অকল ল'ৰাটোৱে কিয় কৰিব লাগে। মহিলাাসকলৰতো সমানে অধিকাৰ থাকে ন চাকৰি এটা কৰাৰ কাৰণে। ত' সেইটো বা শিক্ষা ওপৰি কিছুমান আ কিছুমান জাগাতো ল'ৰা ছৰা ল'ৰা বিলাকক পঢ়িব দিয়ে, কাৰণ ল'ৰা বিলাকে মাক দেউতাকক চাই ছোৱালীজনীতো বিয়া হৈ হে যাব, ত, পঢ়িবই নালাগে, ডাঙৰ হৈ কাম খিনি শিকিলেহে হৈ যায়, আচলতে ভাবিব নালাগে, কাৰণ ছোৱালীজনীও এজনী ডক্তৰ বা ইঞ্জিনিয়াৰ হৈ উলাই যাব পাৰে।
উম, কিন্ত' সেই হিচাপত সমান অধিকাৰ পাব লাগে ল'ৰা ছোৱালী ভাগ কৰিব নালাগে। আৰু মহিলা এজনীয়ে যদি ভয় মুুক্ত ভাৱে যদি কৰ'বাত যাব পাৰে ন তেতিয়াহে আচলমতে তেখেতে নিজৰ জীৱনটোত মানে কিবা এটা কৰা বুলি ভাবিব পাৰে। আজিকালিতো ক'ৰবাত যাব লাগিলেও, ক'ৰবাত সোমাব লাগিলেও ভয় ভয়ে আমি সোমাব লাগে। সেইটো যাতে আমাৰ মানে ভয় গুচি যায় আত্মবিশ্বাসী হৈ যাতে আমি নিজে যাব পাৰো কাৰো যাতে সহায় ল'ব নালাগে
অ অ দে দে হ'ব দে পিছত কথা পাতিম
উম ঠিক আছে দে